শুনা পাইছানে দাদা? শুনিছো মই। শুনিছানে তুমি?
শুনিছোঁ, শুনিছোঁ।
কি কৰিছ? মই এই বহি আছোঁ। তই কি কৰিছ?
মই এনেই আগফালে বহি আছোঁ অ'। ভাত পানী খালি?
ভাত পানী মই খালোঁ। তই খালি নে?
মও খোৱা নাই এ
হ'ব এতিয়া, অ' আজি ভাত কিহেৰে? আজি, অ', হয়।
বাকী, ঘৰত ভাল?
ভাল, ভাল তোৰ ভাল নে?
অ' ভাল, ভাল।
এহ তহঁতৰ ফালে বতৰৰ পানী কেনেকুৱা? তোমাৰ, আকাশত তৰা ওলাই আছে বাৰু। হয় হয়, আমাৰো এইফালে তৰাটো ওলাই আছে কিন্তু হলেও চাগে বৰষুণ দিব চাগে সম্ভাৱনা তেনেকুৱা লাগি আছে বৰষুণ দিয়াৰ নিচিনা।
হয়, হয়।
হয় হয়, তাকে, মাহঁতে কি কৰিছে, মাহঁত তেয়া মা আছে ভাতত লাগি আছে দেউতা আছে ঘৰত। বাকী, তোৰ এতিয়া পঢ়া শুনা ক'ত? ক'ত আছ তই এতিয়া বৰ্তমান? বৰ্তমান? অহ, এই গহপুৰত আছো। গহপুৰত নহ? হয়, হয়। এতিয়া, আ ঘৰত ঘৰলে আহিছ নে কি? বন্ধত। অ, পৰীক্ষা এটাহে হল। অ', অ'।
তাকে।
আ আছো! আৰু একমাহ মান হয় অ', বাকী কৰবাত। পাহাৰৰ ছাইডে ফুৰিব নাযাওঁ?
তাকে, ফু-ফুৰিব যাম বাৰু। কিন্তু, কথা এটা নহয়? এ হেৰি, খানা এটা খাব লাগিছিলে নহয় আমি?
অ', আমি খানা এটা খাব লাগিছিলে বাৰু। তাকে, পাহাৰৰ ফালে। কৈ কোনোবা এঠাইত ভাল জেগা য'ত, প্ৰকৃতিৰ মনোৰম দৃশ্য উপভোগ কৰি কৰি। ধৰ, তোৰ তেনেকুৱা জেগাত ভাল লাগিব খানাটো খাই। পেলাই ধৰ পাহাৰৰ মাজত য'ত নেকি, নদী নিজৰা বৈ থাকিব। তেনেকুৱা, জেগাত খানাটো খাই ভাল লাগিব।
হয়, হয়।
হয়, কেতিয়ালে খাওঁ খাওঁ বুলি ভাবিছ'? জুলাই মাহতে খাওঁ বুলি ভাবিছো, প্ৰথম পঢ়েলিকাতে। হয়, আৰু কাৰোবাক কৈছনে?
তাকে ।
কব লাগিব আৰু। হয়, অ'। ভাল লাগিব। গোতেই, পুৰণা আমাৰ যিমান বন্ধু বান্ধৱ আছিল চবক। আকৌ লগ পাই এটা, এটা বৰভোজ খালে ভাল লাগিব।
অ', ভাল লাগিব অ, মানে যি-যি নহওক মানে তোৰ। তেতিয়া, বহুত দিনৰ মূৰত লগৰ কেইতাক বন্ধুকেইতাক লগ পাওঁ। তেতিয়াতো, মোৰ মনটো ভাল লাগিব নহ।
ভাল লাগে, সেইটো হয় বাৰু দেই।
অ' তই লাগিলে তই সেয়া নিমখ ভাতেই খা বা মাংস ভাতেই খা। এই লগৰ যোনটো মানে বান্ধু-বন্ধুত্বৰ এনীজয়ী নহ, সেইটো বজাই ৰখাটো মেইন বৰ্ত।
হয়, হয়। সেইটো মই তোৰ কথাত সন্মত, সেইটো কথা হয়। অ', এইটো আৰু মানে কি? যেতিয়া। দিনক দিনে যেতিয়া। লগৰ বিলাক অলপ ব্যস্ত হৈ যায়, জীৱনত। জীৱনত, ব্যস্ত হৈ যায় ।
যদি এঘন্টা এটা সময় যদি গোটেই বন্ধু বান্ধৱৰ লগত মিলাব পাৰওঁ, তেতিয়া নিজৰে মনটো মোৰও ভাল লাগিব, যিমান যি হলেও।
হয়, হয়। এতিয়া মানে, কি হৈছে আ তোৰ। চব পৰীক্ষা দি পেলাই চব লাহে লাহে এতিয়া কি হৈছে, চবেই নিজৰ জীৱনত উন্নত। উন্নত, পৰ্যায়লৈ যাবলৈ চেষ্টা কৰি আছে। চ' সেইকাৰণে তোৰ ধৰ মানে চ'ব প্ৰতি প্ৰতিটো বন্ধু বান্ধৱে বা সেইটো আমিও হয়তো, আজি চেষ্টা কৰি আছো যে ভাল কিবা। এটা কৰো, ঘৰখনলে ভাল কিবা এটা ধৰ, তোৰ মানে? কিবা এটা কৰি নিজৰ উপাৰ্জনটো কৰিব পাৰোঁ, সেই কাৰণেটো চবেই চেষ্টা কৰি আছে।
হয়, হয়।
আৰু, মানে, সময়বোৰ অলপ তাকৰীয়া হৈ গৈছে। এনেকুৱা সময় তাকৰীয়া। তাকৰীয়া সময়ৰ মাজেৰে যদি আমি, বন্ধু বোৰে ইটোৱে সিটোক অলপ টাইম দিব। বাৰু, সেইটো আমাৰ কাৰ। আমি মানে, নথৈ আনন্দিত হ'ম। উম, তে-তেতিয়া আমি নথৈ আনন্দিত হ'ম, হয়।
হয়, হয়। সেইটোয়েইতো, এতিয়া সৰুৰ পৰা কষ্ট কৰি পঢ়া শুনা কৰি। শেষত এটা চাকৰিয়ে । চবেই বিচাৰে, সেইটো কাৰণে এতিয়া ব্যস্ত জীৱনটো ব্যস্ত। হৈ পৰে।
টো কৰে, হয়।
সেইটো চাইদত এতিয়া, তাৰ মাজতে যদি লগ পাওঁ, নিজেৰে বহুত ভাল লাগিব মনটো।
এতিয়া আমাৰ বহুত বন্ধু বান্ধৱ বিশ্ববিদ্যালয়ত পঢ়ি আছে। বহুত বন-বন্ধু বান্ধৱ ব্যক্তিগত খণ্ডত বিভিন্ন বিষয়ত পঢ়ি আছে। কোনোবা চিকিৎসকৰ বাবে পঢ়িছে, কোনোবা আকৌ তোৰ বেলেগ। বেলেগ লাই, তোৰ ধৰ এইটো এটা, এটা মানে পৰ্যায়ৰ বাবে পঢ়ি পঢ়ি গৈ আছে।
হয়, হয় পঢ়ি, পঢ়ি গৈ আছে হয়। হওঁক, চবৰে ভাল হওঁক, চবৰে জীৱনটো উজ্জ্বল হওঁক। চবৰে কষ্টৰ ফল যাতে অথলে নাযায়। সেইটোকে বিচাৰোঁ।
হয় গোটেইখিনি বন্ধু বান্ধৱ একেখন বিশ্ববিদ্যালয়ত পঢ়িবলৈ স্থান পোৱা হ'লে হয়টো বেছি ভাল লাগিলেহেতেনে হেই সেখন বিদ্যালয়, একেখন বিদ্যালয় অ' উচ্চতৰ মাধ্যমিক পাছ কৰি আকৌ নতুন নতুন স্তৰত আগবাঢ়ি গৈ যদি একেখন বিশ্ববিদ্যালয়তে পঢ়িবলৈ স্থান পালোহেঁতেনে চ'ব সকলোৱে। তেতিয়া হয়তো ভাল লাগিলে হয়। বেছিকে, নিশ্চয় ভাল লাগিলে হয় তেতিয়া। হয়। তাকে, এই খানাটোৰ এই এনেকুৱা এনেকুৱা। কোৱা খানা বৰভোজে আমাৰ বন্ধুত্ব হেই সেডাল অটুট কৰি ৰাখিবত।
অ' আচলতে, আচলতে, ক'বলৈ গ'লে তোৰ বনভোজ বা সেইটোয়ে ডাঙৰ কথা নহয়, বন্ধুত্ব গোটেই কেইটা বন্ধুকেই তেতিয়া, যেতিয়া এ এটা জেগাত লগ পাম, তেতিয়া সেই লগ পোৱাৰ যোনটো। এটা আবগ বা আবগ আবিৰ বুলি কয়। জোনটো, মনৰ জোনটো আৱেগ। সেই মনৰ আবিৰটো মানে বুজাব নোৱাৰি আৰু সেই আবিৰটো বজাই ৰাখিব কাৰণে বন্ধু খিনি লগ হব লাগে। হ।
আমাৰ বন্ধুখিনি সকলোকে জনাই কথাটো জনাই দিবি তই। আৰু আৰু সকলো বন্ধুৰ লগত আলোচনা কৰি জেগাটো, ক ঠিক কৰা হয় ঠাইডোখৰ ধুনীয়াকে সিদ্ধান্তটো কৰি পেলাই মানে ব বন্ধু বান্ধৱী যেতিয়া সবেই কব। যে এইখিনি ঠাই চ সকলো বাবে উপযোগী হব। তেতিয়া আমি চবেই সেইখিনি ঠাইতে বৰনভোজটো খাম। সকলোৱে ভাল লাগিব লগ পাম বহুত দিনৰ বন্ধুত্ব।
হয় হয় বৰ্তমান টাইমত বৰ্তমান টাইম বৰ্তমান সময়ত মানে, এই এইটো হৈছে উচ্চ শিক্ষাৰ কাৰণে বন্ধু বান্ধৱ খিনি দূ, দূৰলৈ যাব লগা হয়, হৈছে। যত নেকি অ সোনকালে পতককে লগ পাও বুলি ভাবিলেও সকলো বন্ধুক লগ প পাব ন আৰু আৰু শিক্ষাৰ, শিক্ষাৰ বিকাশতটো এনেদৰে আ বৃদ্ধি হৈছে য'ত নেকি কোনোবা এজন বন্ধু হওঁক বা ছাত্ৰ হওঁক সেইজনে উচ্চ শিক্ষাৰ কাৰণে যথেষ্ট খিনি দূৰত যাব লগা হয়। দূৰত গৈ আৰু সেই আমাৰ জোনটো বন্ধুত্ব এনাজৰী জোনটো অ' আমি লগ পোৱাৰ যোনটো মনম দিশ্য বা মনৰ ভাল ভাল পোৱা ভাৱটো সেইটো পতকাককে পাবলৈ অলপ অসুবিধা হয়।
হয় এতিয়া মানে কি। কি হয় কথাটো মানে এতিয়া যদি ধৰ আমি কেইবাট তামান, ধৰ চাৰি পাঁচটা ল'ৰা যদি আমি বন্ধৰ দিনত আমি ঘৰলৈ আহো তেতিয়াহ'লে আন, আন দুই তিনটা ল'ৰা আহিব নোৱাৰিবও পাৰে। আৰু সিহঁতি গিটা যেতিয়া, যদি আহিব পাৰে তে এতিয়া আমি এতিয়া আহিব নোৱাৰিব উ নোৱাৰ আমি আহিব নোৱাৰিবও পাৰো তেনেকুৱাত চবৰে সময় সুবিধাটো মিলাই পেলাই যদি আমি গোটেইখিনি লগ হ'ব পাৰোঁ তেতিয়া আৰু তাত, তাত তে আমাৰ বাবে সুখৰ ঠাই একো নহব চাগ হয়তটো হয়তটো আমাৰ বন্ধুত্ববোৰ মানে বন্ধুত বোৰ পাহৰিব নোৱাৰা বন্ধু এইখিনি বহু বহুত বন্ধু পালোঁ কিন্তু এনো এনে এইকেইটা বন্ধু মানে জীৱনত কেতিয়াও পাহৰিব নোৱাৰো আমি। এইকেইটা বন্ধু বিভিন্ন বিপদত লগত থাকিব।
অ' মই এইটো নকওঁ যে সকলো বন্ধুৱে বা চব, সকলো বন্ধু এক একে নহয় বা একেই বুলিয়েই নকওঁ কাৰ শৈশৱ কালৰ যোনখিনি তোৰ বন্ধু বান্ধৱ বন্ধু হওঁক বা বান্ধৱী হক। সেইখিনি জোনটো এটা মৰম, এটা জোন-জোনটো স্মৃতি ৰ-ৰখি থাকে ন। যোনটো স্মৃতি লুকাই থাকে সেই স্মৃতি সমান কেতিয়াও হ'ব ন আৰু সেই স্মৃতিটো আৰু সেই স্মৃতিটো সকলো ছাত্ৰ ছাত্ৰী বা সকলো বন্ধু বান্ধৱৰ লগত সেইটো মিলাব নোৱাৰি আৰু তুলনা মাও কৰিব নোৱাৰি সেই ফালৰ পৰা চাবলৈ গ'লে
হয় হয় সেইটো হয় আজি মোৰ এজন বন্ধুৱে মোক ক'লে। দুখ কৰিছে মোৰ আগত যে তেওঁ এতিয়া বৰ্তমান বিশ্ববিদ্যালয়ত অৱত, এ বৰ বিশ্ববিদ্য়ালয় নামভৰ্তি কৰিছে ন বিশ্ববিদ্য়ালয় যোৱাৰ সিদ্ধান্ত লৈছে। তেওঁ কৈছে, যে মোৰ সকলো বন্ধু বান্ধৱ এফালে হ'ব আৰু মই এফালে বহুত দূৰলৈ গুচি যাব লাগিব। তেওঁ দুখ কৰিছে আৰু দুখ কৰি পেলাই কৈছে যে মানে মই, তেওঁ কষ্ট পাইছে মানে মনত। যে সকলো বন্ধু বান হৰি কষ্ট পাবই পাব বাৰু হয়নে। হয় তেতিয়া অলপ দুখ লাগিছে ধৰ তোৰ যিমান যি হলেওঁ ভাল বন্ধু আছিলোঁ আমি। এতিয়া অত দূৰলে গুচি যাব কাইলে যদি তাৰ কিবা এটা বিপদ হয় ওচৰত আমি নাথাকিম যাবলে শপত সোনকালে যাবলে।
হয়, হয়।
তেনেকুৱা কিছুমান ক্ষেত্ৰত মানে দুখ লাগে আ
দুখ লাগে অলপ অসুবিধাৰ সন্মুখীন হ'ব লগা হয় যদি অলপ সহায়
বুলি হ'ব পতক-পতককে যাব নোৱাৰিম। যাব নোৱাৰিম হয়। আৰু বৰ্তমান অৱস্থাত আমিও এজন এজন ছাত দ আমাৰ হাততো ইমান এটা সত ধৰ তোৰ টকা পইচা ইমান সহজে নাথ থাকে আমাৰ হাততো আমিও কৰবাৰ পৰা কিবা এটা ব ব্যৱস্থা কৰিব লগা হয়
হয়।
হয়।
সেইফালৰ পৰা চাবলে যাতে অলপ অসুবিধা হয় বাৰু।
তাকে আৰু বন্ধু বান্ধ বন্ধু খিনি চবকে যদি জনাও আমি কথাবিলাক, চবেই সিদ্ধান্ত এটা লব সিদ্ধান্ত এটা লৈ পেলাই এক আলোচনাটো কৰিব লাগিব। আলোচনাটো কৰিব লাগিব, আমি এক কথাত আহিব লাগিব।
একমত হ'ব লাগিব, এটা কথাত আমি। আমি নালাগে, আমি গোটেই আমি গোটেই দিনটো আমি লগ কৰিব নিবিচাৰো। খন্তেক সময়ৰ কাৰণে আমাৰ মাজত আহিলে আমি নিশ্চয় আনন্দিত হম তেহেত আনন্দিত হব। আমি আনন্দিত হ'ম।
আনন্দিত হ'ম। সেই পুৰণা দিনবোৰ মনলৈ আহিব সেই পুৰণা হাঁহি ধেমালিবোৰ সেই পুৰণা খেলবোৰ। হয়, হয়।
হয়। ঠিক আছে দে তেতিয়াহলে, আকৌ কেতিয়াবা ফোন কৰিবি। ঠিক আছে।